হেল্ল'
অ নমস্কাৰ জনালো আপোনাক।
হয় হয় নমস্কাৰ দাদা।
অ ভালে আছে নে?
হয় হয় ভালে আছো আপুনি?
অ আছো হয়, হয় আছো ভালে আছো।
হয় হয় হ
অহ, আজি আমি ভাবিছো ভ্ৰমণৰ বি ওপৰত
হয়- হয় -হয় -হয়- হয় ভ্ৰমণৰ ওৰত কথা পাতিম।
হয় -হয় অহ চ' ভ্ৰমণ বুলি কলে আপোনাৰ মনত মানে কেনেকুৱা ধৰণৰ ধাৰণা আহে?
হয়- হয় ভ্ৰমণ বুলি ক'লে হয়-হয় -হয় ভ্ৰমণ বুলি ক'লে আৰু অলপমান মানে কি বুলি কওঁ ওলাই যোৱা যেনেকুৱা মানে যোনটো মানে বিজি ঠায়ৰ পৰা অলপমান মানে য'ত মানে মনটো মনৰ মানে শান্ত মনত শান্তি আহে যেনেকুৱা ঠাইখন গ'লে তেনেকুৱা ঠাইখনকে মানে ভ্ৰমণ বুলি ক'ব পাৰি আৰু যৰ পৰা মানে গৈ পেলাই অলপমান জ্ঞান, জ্ঞান পায়, তেনেকুৱা ঠাইত যোৱাটো মানে ভ্ৰমণ বুলি ক'ব পাৰি আৰু। হয়, আপুনি কি বুলি কয় ভ্ৰমণ বুলি ভাব বুলি কলে?
অহ, ভ্ৰমণ বুলি কলে আপুনি যেনেদৰে কলে মানে ঘৰৰ পৰা মানে ওলাই যোৱা যিকোনো এটা মানে ভ্ৰমণ যিকোনো ধৰণৰ হ'ব পাৰে মানে ধৰি লওক আপুনি যিটো ক'লে সেইটো শিক্ষামূলক ভ্ৰমণ। মানে যৰ পৰা আমি বহুতো বস্তু জানিব পাৰো তাৰ বাহিৰেত আহ, প্ৰকৃতিৰ লগত জড়িত ভ্ৰমণ যেনেকে যিটো আমি এনভাইৰমেণ্টেল টুৰিজিম বুলি কওঁ মানে যত আমি অ' যেনে ধৰণৰ জংঘল তাৰপিছত ৰাষ্ট্ৰীয় উ উদ্যান বা নদ- নদী, বিল তেনে ধৰণৰ বস্তু বিলাকক আমি উপভোগ কৰো জীৱ -জন্তু তেনেকুৱা ধৰণৰ তাৰ উপৰি কিছুমান আপুনি ইটো ইডুকেচনেল হেৰি কলে মানে শিক্ষামূলক ভ্ৰমণ কৰে সেইবিলাকত যেনেকে মউজি মিউজিয়াম বা সংগ্ৰহালয় এইবিলাক কো মানে ভ্ৰম -শিক্ষামূলক ভ্ৰমণত পৰিব তাৰপিছত আছে এডভেঞ্চাৰ্চ যিবিলাক দুঃসাহসিক অভিযান তেনেবিলাক ভ্ৰমণো থাকে কিছুমান ধৰি ল' ক পেৰাগ্লাইডিং, কিবা- কিবি ধৰণৰ তাৰ পিছতো কিছুমান থাকে ভক্তি-মূলক ভ্ৰমণ ধৰি ল'ক আপুনি হয়, আপুনি ধৰি ল'ক কিবা এটা মন্দিৰত গ'ল বা মছ জিৰত গ'ল সেইটো ধৰি লওক এটা ভক্তিমূলক ভ্ৰমণৰ ভিতৰত পৰিব হয় - হয়। আপুনি অহ মই সুধিব বিচাৰিছোঁ আপুনি?
হয় হয় ভ্ৰমণ মানে তেনেকুৱা। যে মানে ইমানতো দূৰলৈকে যোৱা নাই কিন্তু অসমতে এইখিনি ঘূৰি আছো আৰু যাতে মানে কি বুলি ক শিক্ষামূলক ভ্ৰমণ যেনেকোৱা গুৱাহাটী পিনে যাব যোৱা লৈ -লৈ যোৱা হৈছে।
তাৰপিছত যদি কয় মানে নেচাৰেল কিবা চাব যদি যাব তুমজাঙত যোৱা হৈছে বাৰু সিপিনে। ট্ৰেকিঙৰ কাৰণে তেনেকা ফুৰা হয় বাৰু অলপমান আৰু। আপুনি কেনেকুৱা ঠাইত ঘূৰি ভাল পায় আপুনি?
মই ধৰি লওক প্ৰকৃতিৰ লগত জৰিত ধৰি ল'ক অহ, ৰাষ্ট্ৰীয় উদ্যান যেনেকে কাজিৰঙা বা ধৰি লওক দীপৰ বিলেই হওক মানে প্ৰকৃতিৰ লগত যিবিলাক বস্তুত জৰিত তেনেকুৱা ধৰণৰ ভ্ৰমণ কৰি মই খুবেই ভাল পাওঁ। আৰু ধৰি ল'ক যিবিলাক ইতিহাস জৰিত হৈ আছে ধৰি ল'ক আমাৰ শ্ৰীসূৰ্য পাহাৰ তাৰ পিছত শিৱসাগৰ তেনেধৰণৰ ভ্ৰমণো মই কৰি ভাল পাওঁ। আও এইবিলাক বহুত মানে বহুত খিনি মানে সহায় কৰে মানে জ্ঞান আহৰণৰ ক্ষেত্ৰত অহ আপুনি যিহেতু কৰে তুমজাং বা বহুত ঠাই ভ্ৰমণ কৰিলে বুলি আপুনি কৈছে এটা বিৱৰণ দি দিব পাৰিব নেকি। আপুনি মানে কেনেকুৱা ধৰণৰ পৰিবেশ বা কোনটো চিজনত গ'লে ভাল হয় বা তাতে গৈ আমি। কি কি দেখিব বা শিকিব পাৰো বা আপুনি কি কি দেখিলে সেইখিনি কৈ দিব পাৰিব নেকি অকনমান
যোৱা মানে প্ৰথমতে মানে তুমঝাং যোৱাটো যেনেকুৱা এতিয়া বাৰিষাৰ সময়ত মানে অসুবিধা হ'ব এতিয়া আৰু তেনেকুৱা মানে যেতিয়া মই ভাবো মানে যেতিয়া বাৰি। শিক্ষা শেষ হ'ব এ আহ অ অ। অক্টোবৰ নৱেম্বৰ তেনেকুৱ পৰা ধৰি মানে প্ৰায় মানে ফেব্ৰুৱাৰী লৈকে মানে বেছিকৈ সুবিধা হয়। হ'ব যেন লাগে মানে আৰু তাত মানে যোৱাটো মানে আৰু কাৰ মানে বাৰিষাতো গোটেই তাত ট্ৰেকিং কৰা মানে অসুবিধা হ'ব জংঘল গোটেই হৈ যায় আৰু লগতে মানে বৰষুণ দি থাকিলে গোটেই পিছল হৈ যায় নহয়। পেকিং কৰিবলৈ নোৱাৰি মানে আৰু তাত যোৱা মানে তাত। প্ৰথম গৈ পেলাই মানে প্ৰথম শিকিলেও মানে নিজৰ মানে স্বাস্থ্যত টো মানে ভাল থাকিব লাগে। পিলে মানে বহুত মানে এক্টিভ থাকিব লাগে মানে নিজৰ মানে দম থাকিব লাগিব গাত মানে ট্ৰেকিং কৰিবলৈ আৰু সেইকাৰণে মানে মানুহে মানে নিজৰ শৰীৰটোক মানে যত্ন কৰিব লাগে আৰু মানে যদি মানে ঘূৰা ফুৰা কৰিব যদি মন যায় আৰু মানে তেনেকুৱা ঠাই ওখ যাব মন যায় হয় আৰু তাত গৈ মানে। প্ৰথমতে ভিউ দেখা পালো ভিউ মানে কি বুলি কয় চেনেৰীটো আৰু মানে যোনটো নেচাৰেল। এইখিনিয়ে দেখা পোৱা যায় বাৰু তাত আৰু বাকীতো বাৰু তেনেকুৱা নাই বাৰু আৰু মানে প্ৰথমবাৰৰ কাৰণে ডাৱৰটো মানে ওচৰৰ পৰা দেখিছো ভাল লাগিছিল আৰু তাত আৰু।
হয় হয় কেনে অনুভৱ কৰিলে আপুনি।
বৰ ভাল লাগিলে আৰু তাত গৈ পেলাই মানে ডাৱৰটো প্ৰথমবাৰ ওচৰৰ পৰা দেখিছো আৰু মানে পাহাৰত প্ৰথমবাৰ ট্ৰেকিং আছিলে আৰু ইমান খিনি ভিতৰত। মানে য'ত মানে মানুহে খোজকাঢ়ি যাবলৈ অসুবিধা পায় তেনেকুৱা ঠাইত। এখন মানে গাও আছিল আৰু তাৰ ভিতৰত মানে মানুহবোৰে তাৰ পৰা মানে। দিনটো অহা যোৱা কৰি থাকে তাতে বা তেনেকৈ চলি। থাকে তাৰ মানে এইখন নিজৰ গাও মানে এটাত মানে ভিতৰত।
হয় হয় তাতে হেৰিটো যাতায়াতৰ সুবিধা কেনেকে? কোৱা মানে ট্ৰেভেলিং কৰোঁতে যিহেতু।
যাতায়তৰ সুবিধাতটো তেনেকুৱা নাই বাৰু নিজৰ মানে ভৰিটোৰ ওপৰতে মানে নিৰ্ভৰ কৰিব লাগিব আৰু মানে। অহা যোৱা কৰাত মানে আৰু অহা যোৱা কৰা কিন্তু মানে আপুনি ইয়াৰ পৰা ওলাই যাওঁতে আপুনি গুৱাহাটীৰ পৰা যদি যায় তেতিয়া আপুনি বাৰু ট্ৰেনত গ'ল যাই গৈ পেলাই তাৰ পৰা আপুনি মানে অট লৈ পেলাই গাঁৱত সোমাই যাব লাগিব আৰু যত তুমজাঙা। সেইফাল পৰা আপুনি অটৰ পৰা তাৰপছত তেতিয়া মানে আপোনাক তাত এৰি দিব তলত। তাৰ আপুনি মানে পাহাৰত মানে ট্ৰেকিং কৰি থাকিব লাগিব আৰু তলৰ পৰা প্ৰায় চাগে পাঁচ কিলোমিটাৰ চ চাৰে পাঁচ কিলোমিটাৰ আপুনি খোজকাঢ়িব লাগিব তাত আৰু তুমজাং ভিলেজ পাওঁতে। তে আৰু
হয় হয়। ইয়াৰ বাহিৰে আৰু আপুনি কৰবাত গৈছেনে? মানে।
অ ইয়াৰ বাহিৰে বাৰু মই আৰু তেনেকৈ শিলচৰ গ'লো আকৌ শিলচৰ। গৈছিলো। এইপিনে যিটো জাতিংগা আছিলে আপুনি শুনিছে চাই জাতিংগা।
হয় হয় শুনিছো যত মানে চৰাইবলাকে হয় মানে ক হয় তাতে চৰাইবিলাক আত্মহত্যা কৰে।
হয় হয় হয় কিন্তু যেতিয়া তাত গৈ পাইছো তেতিয়া শুনিছো তেওঁলোকে কৈছে তেনেকাতো আত্মহত্যা টো নকৰে বুলি কৈছে আৰু কিন্তু সেই সময়ত মানে। কিছুমান মানে কি বুলি কয় দুষ্টকাৰীসকলে মানে লাইট চাই দি থয় মাজত আহি পেলাই মানে চৰাই বোলে ভাবে মানে তাত মানে থাকিবলৈ ঠাই আছে নেকি বুলি আহি মানে। অ খুন্দা লাগি মানে বস্তুবোৰ মানে মৰি যায় বুলি কয় মানে আৰু তেনেকুৱা মানে চৰাই মৰে বুলি। তাৰ লোকসকলে কোৱা নাই আৰু তাতো ঘূৰিছো তাৰপিছত এইপিনে আমাৰ কাষতে ইপিনে এতিয়া কাজিৰঙা আছে। কাজিৰঙাত গলো তাৰপিছত আৰু মাজতে কি বুলি কয় শিৱসাগৰ গৈ আহিলো, শিৱসাগৰ গৈছিলো মাজতে। তেনেকৈ ওচৰ কাষৰে ঠাই খিনিতে ঘূৰি ফুৰি থাকো আৰু।
হয় হয়, কাজিৰঙাত আপুনি নিশ্চয় গড় দেখিছে চাগে?
হয় হয় কাজিৰঙা যেতিয়া যাও তেতিয়া গড় দেখিছো মানে কাষৰ পৰা দেখিছো মানে তেনেকৈ ধেৰ দেখা নাই কিন্তু পাঁচ ছটা মান গড় দেখিছিলো আৰু তেতিয়া মানে ভিতৰত আৰু যেতিয়া গৈছিলো লাক ভাল আছিল আহ বাঘৰ দেখা পাইছিলোঁ। বাঘ ওলাইছিল তেতিয়া অলপ দূৰৰ পৰা দেখিছিলো কিন্তু বাঘ মানে কি বুলি কওঁ মানে নদী পাৰা ত আহি মানে পানী খাই থকা দেখা পাইছিলো আৰু মানে হৰিণটোতো ধেৰ আছে বাৰু, আপুনি যাওঁতে ওলাইছিল নে বাঘ হৰিণ?
হয় হয়।
আপুনি কাজিৰঙা আহোঁতে বাঘ দেখিছিল।
মই বৰ্তমান কাজিৰঙা গৈ পোৱা নাই বাৰু এই ভাবিছো এটাৰ যদি।
হয় হয় হয় হয় হয় আহিব আহিব এতিয়াতো বাৰিষা এতিয়াতো। চাগে বন্ধ হৈ থাকে এতিয়া, এতিয়া। অ হয় হয় হয় হয় হয় কিন্তু আপুনি যদি মানে আপুনি এনে আহিব পাৰে এতিয়া আহি পেলাই আপুনি যোনটো মানে ভিউ পইণ্ট থাকে কাজিৰঙাত তাত আপুনি যদি ৰৈ পেলাই চাইতো আপুনি মানে গড় দেখা পাবই মানে আপুনি তিনিটা চাৰিটা। গড় এনে দেখা পাব বাহিৰৰ পৰা মানে আৰু হৰিন নেদা। হৰিণ নেদেখিবও পাৰে কিন্তু মানে আৰু আপুনি কি বুলি কয় গড় দেখা পাব মানে গড় মানে এইফালে মানে ৰাস্তা। কিনাৰে দিয়ে দেখা পায় মানে বহুত ধুনীয়া আৰু মানে। কাজিৰঙা দি অহা যোৱা কৰিলে আপুনি অলপ ৰৈ পেলাই চাব পাৰি আৰু
উম। আপুনি আৰু ক'বাত যোৱা প্লেনিং আছে আপোনাৰ। হয়- হয় আপুনি কেনেকা যোৱা প্লেনিং কৰি থাকে?
মই ধৰি লওক আপোনাক অলৰেডি কলো মই ধৰি লওক ইতিহাসৰ লগত জড়িত জেগা বিলাক বা তেনেকুৱা হেৰি কি বুলি কয় প্ৰকৃতিৰ লগত জৰিত সেই সেইখিনি জেগা ঘূৰি ভাল পাওঁ বুলি মই দু কেইদিনমান আগত
অ অ সূৰ্য পাহাৰ হয় হয় হয় হয় হয় বৰ ধুনীয়া হৈছে আজিকালি আগত। আগতো মানে খোজ ককাঢ়িব ঠাই নাছিলে তাত আজিকালি খোজকাাঢ়িবলৈ ঠাই হৈ গৈছে তাত। ওপৰলৈকে উঠিছে চাগে আপুনি। অ আজিকালি ধুনীয়া ব গোটেই ষ্টেপ খিনি বনাই দিছে আজিকালি। সূজ পাহাৰৰ অহা যোৱা কৰিব পাৰি উঠাতো সুবিধা হৈ গল এতিয়া আৰু আগৰ নিচিনা ইমান কষ্ট নহয় আৰু
হয় হয়।
উৰ্জা পাহাৰ।
হয় হয় তাৰ লগতে আৰু মোৰ ভাল লাগি চবতকে বেছি জেগাটো মানে বহুত ধুনীয়া মানে। ইমান এটা পাহাৰো নহয় এটা তিলা বুলি কব পাৰি মানে তাতে ধৰি। হয় হয় আপুনি হিন হিন্দু ধৰ্ম বৌদ্ধ ধৰ্ম। লগতে জৈন জৈন ধৰ্মৰ বহুতো কিছুমান পুৰণি নিদৰ্শন আপুনি তাতে হয়। হয়, তাতে বহুতো তেনেকুৱা নিদৰ্শন পাব মানে গোটেই কেইটা যিবিলাক মানে স্তুপ বা মন্দিৰ এইবিলাকো হয়, গোটেইকেইটা আমি দৰ্শন কৰিলো গৈ খুবেই এটা শান্তি পালো। আৰু লগতে জৈন মন্দিৰতোটো গ'লো তাতে গৈ বহুত শান্তি এটা অনুভৱ কৰিলো।
খুব ভাল চাই এখন এটো এটা। হম
হয় -হয় - হয়। ঠিক আছে বাৰু আপোনাৰ লগত কথা পাতি বহুতো বস্তু জানিবলৈ পালো ভ্ৰমণৰ হয় - হয়। ঠিক আছে বাৰু আজিলে ইমানতে সামৰণি মাৰিলোঁ।